হেল্ল!
আহা
আহিছে মাততো?
হা?
আহিছে নে মোৰ মাততো?
আহিছে দে।
অ এই এটা কাম কৰ থৈ দিম মই আজি কৰি থৈ দিছো মানে
উম
মানে আহ চা এই ঘৰটোত আমাৰ পইচা দিয়া হোৱাৰ পিছত যেতিয়া এই ঘৰটোৰ পৰা আমি ওলাই যাম
উম
আমাৰ গোটেই কেইটা চকলে যেতিয়া খা হব তেতিয়া আমি আমাক উওলাই দিয়া নাযাব। উলাই দিলি মানে কি ভাবিছো উম যেতিয়া আমি আৰু নতুনকে এটা ঘৰ ল'ম তেতিয়া মানে চকলেট আহোতে টাইম লাগে না সময় লাগে তাকো চৰী এই চে হ'লি মানে তই আগতীয়াকৈ সেই ঘৰ এটা লৈ থৈ দিবি।
অ, এ ভই শুন শুন শুন শুন শুন শুন।
উম
এই কি কয় হব দে কি কয় আমাৰ আমাৰ যোনটো ঘৰত আমাৰ সেই হৈছে সময় সীমা বদ্ধতা আছে।
অঁ।
সেই ঘৰটোতো আহিব মোক আজি অ মোক মোক আজি তাই চিটি পতাইছে। মই তোক কবাই পাহৰিছো। অ। অ মোক চঠি পঠাইছে, নিজে চিঠি পঠাইছে। দেই মোৰ হে যোন যোনটো মোৰ চিঠি কাৰাৰে সপ্তাহ দুসপ্তাহকৈ নাচাই সেইটোয়ে মোক নিজে চিঠি পঠাইছি তাৰপিছত আৰু মোক আৰু সুধিছি
উম এইটো ঘৰত যে তোমাৰ এশ আশী মিনিট হল কোনটো ঘৰত জম ব অমক অমক তেনেকুৱা নামটো কৈ দিছো। মোক আৰু সুধিছি অ অ
দিছা সংগঠনত দিছা নে? মই বোলো অ দিছো সেনেকে বুলি কৈছো।
উম তাৰপিছত
দাদাও অ অ হ'ব দিয়া হ'ব দিয়া সনেকে বুলি কৈছে। আমাৰ আহিপুৱাৰ বুজিছা
আহিলি ভালে, মইয়ো দিছো ত মোৰো আহি যাব, তোৰ আহিলে।
অঁ একেলগে আহিব।
উম তেতিয়া কথা নাই দে তেতিয়া মানে সিহঁতি বস্তুটো কেনে গৈছিল জানা
নাজানো
বস্তুটো সেঁতি এনেক কৰি আছে যে এইটো ধোৱা, হা?
শব্দ উঠি আছে
মোৰ কাষত কোনো উঠি আহিছে
খদ উঠিছে পাগেনে।
অ অ এই নাই মই দৰ্জাম আাছিলো সেইকাৰণে।
নাই।
পাকখৰৰ পানী হাবাগিছিলো।
উম।
অ হেল্ল'।
উম।
দে এই মানে কিছুনা হে তো চাগে। ধৰ এইটোত যদি লাগি যায় সেইটোত খোলা যাব সেইটোত লাগি যায় বুলি এইটোত খোলা যাব সেনেকা কৰিব চাগে।
হা।
বুজি পাইছ।
না না নকৰেই। এহ জানো চা কৰেই নকৰে।
এই দেই যি কৰে কৰিব সিহঁতি আমাক আই ভাইৰ লগে চকে।
উম আৰু সেইৰিতো পালিয়ে অন্তে।
উম দৰমাহতো। এইটো কি তই কি কৰি আছ ন। তুই কি কৰি আছ।
নাই নাই হনতেহ বেলেগ কথা।
তই অওদি কি কৰি আছ।
ৰুমা এই নেকফাওচোন।
আৰু ঘৰৰ সদস্য বিলাকে কি গৈছে।
এটাও আছে এটা নাই খানা খাবা দিছে।
অ সেইকাৰণে ভাল হৈছি।
উম হুম।
সেইটো এটা ভাল দে চোন না কি।
উম কতো নাইএকদম।
ভাতটো কম কম কে বনাই আছোঁ একদম কম কম কম কমকে।
আৰু হেৰি কম কমকে ওলালেও বছা মানে। আমাৰ এইটোত মানে অলপ জোৰে অহা যেন লাগে গম পায়।
উম উম।
সেইটো এটাও ভাল। সেই তো মাত্ৰ সৰুকছি এইবাৰ ভালকা সৰুকে আছি আৰু। অ এইবাৰ আইছেদে।
অ।
পিছে আজি কেইটা চকলেট খাবি।
মই নাজানো।
যিইটা পাৰো খাওঁতে নেকি।
তাকেতো তোৰ আকৌ অসুবিধা।
ই মই একো অসুবিধা নহয় মই আমাৰ মাজুটো কৈ থৈছো ঘৰত ভিতৰত। মই এতিয়া মানে আমাৰ মাজৰ ৰুমটো মাজৰ।
এ নেটৱৰ্ক নাই নেটৱৰ্ক নাই নেটৱৰ্ক নাই।
মাজৰ কথা।
নেটৱৰ্ক নাই নেটৱৰ্ক নাই নেটৱৰ্ক নাই একদম নাই। একদম কমি গিচে
এইবাৰ
নহয় একদম কমি আহিছে নাইয়ে আৰু একদম এ অ কৈছোঁ আৰু তেনেক কৰিব লাগে
কিবা যেন মোক মানে ভূতেহে ধৰিব হেনে হৈছে একদম
অ এই বুলি কোৱা নাই মানে কেছটো কি সেনকা কৈছো কাৰণ বস্তু বেয়া হন মানে
উম গম পাইছো মানে তোৰ হেৰিটো কেনে হৈছে জানানে হৈ নাযাবি হৈ নাযাবি বাবৰে
কেনে আহিছে এয়া আমাৰ এতিয়া কি হবয়ে যাৱাতো
মোৰ বহুত ইচ্ছা গৈছে যাবা
মোৰো মই সেইটো কাৰণেতো ইমান নাখাওঁ
এ এ এ এ ইমান আশা কৰি নাতকিবি যাই থৈ বোলে আৰু কাটা গল হচি আৰু
সেটো
আমাৰ হেৰি কম দে কি বুলি কয় আহ সদস্য মানে মূৰ্খ্য মানুহজনক কম দে যোনে মানে গাড়ী ঠিক কৰিব সেইজন মানুহকক কম সেইজনে মানুহ যদি মানে সিহঁতৰ ফালৰ পৰা যদি কোনোবা ল'ব পাৰে ল'ব দিম আৰু নে কি
হ'ব দে হ'ব দে দা ন
অ দে সৰু সেনেকা আৰু নাইও নহয় চলি মানুহ
এটো বহু নহয় মানে বয়সটো আমাৰ এ সেইনো হওক ডাঙৰ হওক আমাৰ বয়স হ'লেই হ'ব দে
আমাৰ বয়সৰ হলে হৈ যায় ৰ মানে চাহ মোৰ কেইটামান আছে মানে চাহ মৰ কেইটামান আছে লগ সিহঁতৰ সিহঁতৰ এইটো মানে আমাৰ লগত মিলি যায়
আহ কোন আছিলে
শুনিছিয়ে
অ
অ অ অ ক
সিহঁতৰ সেইটো মানে আমাৰ লগত পুৰা মিলি
এই ৰা এক মিনিট ৰচোন ল আজাক
এ সেই আহিছে হোহো মাৰি আছে
এ মোৰ মানে আঙুলটো লাগি গৈছে আঙুলিটো। মোৰ মানে কাষত দে কিয়ে নহয় যন্ত্ৰ খোলা সেই টো যন্ত্ৰ খোলা চাবি কাঁঠিটো সেইটো কাৰণে অ দাকো
কাপোৰ নাই।
এ মই পাৰিম নে সেনেকাে পিন্ধি যাবা
কেংকে?
এ মই যি জন্মদিন খাব যাওঁতে পিন্ধিছিলো। তলৰ বগা বগা সেইটো আনিছিলো
ও আপি নালগে নেকি
কিয়া?
নালগে নেকি মই ভাবো চু কাৰণ তাতে অলপ হ'লো ঠাণ্ডা আছে
এ নহয় ত উম তাৰে উপ ওপৰত বগা হাত দীঘল অলপ সেই দৰে এটা
গম অ গম পাইছো গম পাই
অ সেই টো পিন্ধিম। আৰু যদি বেছি ঠাণ্ডা লাগে ওপৰত আৰু এটা ভৰি লম আৰু। সেইটো আৰু বেলেগ কে নিম।
অ কানন কাৰণ চাহ তাতে ভিজিবা লাগে বাচা
বৰষুণ আহিলিহে বেছি ঠাণ্ডা।
এ ভিজবা লাগে ভিজলি মানে
অ হে এ শুন, এ শুন, শুন-শুন-শুন মই বেগ নিম দে মই বেক নিম।
বেগ ময়ো নিয়ম, বেগ নহয় মনা মনা।
নহয় বেগখান লৈ যাম মনা কিয়া নিম এ মনাটো ভাল নহ
ইংৰাজীত পঢ়ে এ, ইংৰাজীত পঢ়ে।
অ
কি যি হ'ব তোৰ লগত, মই সেইকাৰন কৈছো মনা বুলি।
পঢ়ে। এইটো কি জানো মই ইংৰাজীত পঢ়িম বুলি, অহ দে মনা মনা।
অ মনা ময়ো নিম ৰ, মনা কোনি নিমব ই তৌ যিন কথা মাখা
মনা নিমে মই।
মইওঁ নিম। কোনটো নিবি? তোৰ আজি
মোৰ আজিৰটো নিম ময়।
মইও মইতো এইটোৱে নিম, মোৰ নীলাতো।
অ সেতোয়ে ধুনীয়া।
হয়ে মোৰ এইটো বঢ়িয়া ফিট-ফাট জাগাও বহুত আছে মোৰ।
জাগা অ। মোৰতো থিকে আছে
হৈ যাবদে আমাৰ ইমান বস্তু নাই নহয়।
এ নহয় এ ঠাণ্ডা লাগব নে, এটা গৰম চোলা ভৰাই ল'ম আৰু।
ভৰাই ল'ম মানে কি আৰু, ককালে-চকালে বান্ধি নিম আৰু।
সেইটোতো বান্ধিমে মানে বেলেগকে আৰু যাতে শিগিলা জিকিলেওঁ মানে ঠাণ্ডাত কপি থাকবা নালগে তেনেকুৱা টাইপৰ। যদি বৰষুণ আহে এই শিকিলা বাদ দে আগে সেই গোত' চলি গোত'।
টাকেটো নে চলিয়ে নাই।
কালি মাষ্টৰক কবি আমাৰ কিমান টাইম হ'ল।
হোৱা নাই দে মই চাই আছোঁ দে এটা কাম কৰো দে।
উম।
আমাৰ ৰাজনীতি। বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ এ'।
এ নেটৱৰ্ক নাই নেটৱৰ্ক নাই।
আহিছি এই বাৰ।
নাই আহা নাই।
এইবাৰ আহিছে।
বা হা হা আহা নাই।
এইবাৰ আহিছে।
হা হা হা হা ই ই ই হে অ হ অ হ আৰু কল ক।
এইবাৰ আহিছে।
অ', আহিছিলে হে হে হে। হাঁহিয়ে উঠিছে এ হে হে। ক'ত আছ' তই তহঁতৰ একদম ডাঙৰ সদস্য তোৰ হে একেই।
নহয় ইয়াতে আমাৰ মাজৰ ৰুমটোত মই য'ত থাকো এনেই বেছিভাগ।
ক'ত বা থাক।
এ আমাৰ মাজৰ ৰুমটোয়ে মাজৰ কোঠা টো। এই আমাৰ বুঢ়া মানুহৰ কোঠা টো।
মই সেইটোৰে কথা কৈছো সেইটোৰে কথা কৈছো অ', সেইটোতে আছো। সেইটোৰ সদস্য টো নাই আৰু। অ', বঢ়িয়া নাম বঢ়িয়া নাম বুঢ়া সদস্য।
অ', বুঢ়া সদস্য হু হু হম।
অ অহ।
এ নহয় মাতিটো কেনে বহিব‌ লাগা হৈছে না।
অ', বেচেৰি তো।
আপুনি বেয়া লাগে মোক লৈ অবি হু।
অ', তোক লাগে অ', অ', এইবাৰ মোক।